কি কৰি আছা?
মই তোমাৰ এতিয়া ক'ব, গ'লে এনেই আছোঁ বৰ্তমান ঘৰতে তোমাৰ কোৱা?
অ মইয়ো এনেই আছো। ত এই কি কয় এনে আৰু কিবা কিবি কৰি আছো। এতিয়াতো এক্জাম চিক্জাম খতম হ'ল ন।
উম অ এক্জামো খতম হয়।
তোমাৰ এক্জাম খতম হল, অ আচ্ছা আচ্ছা কেনেকুৱা গ'ল।
কেনেকুৱা গ'ল মানে ভালেই গ'ল, বেয়া যোৱা নাই।
অ।
এতিয়া এডমিচনো হল, এডমিচন হৈ কিনে এতিয়া লাইক আহ এতিয়া এডমি্চন হ'ল' কব গ'লে এতিয়া বৰ্তমান এতিয়া চিল কৰিম আৰু অলপমান, অলপমান চিৰাম আৰু জিৰণি ল'ম আৰু বহুত কৰিলোঁ পঢ়া শুনা এতিয়া অলপমান জিৰণি ল'ম, এতিয়া কাৰণ। কিবা কি কয় উৎসত বিলাকো আহি আছে লাহে লাহে। সিকাৰণে চো এইকাৰণে ভাবিছো যে এতিয়া ঘূৰা ফুৰা কৰিম। এতিয়া পঢ়া শুনাৰ কথা নাভাবোঁ এতিয়া
অ এতিয়াতো বাৰু উম উ আৰু কেইমাহ মানৰ কাৰণে আৰু এতিয়াাতো মানে দ দুৰ্গা পুজা চৰ্গা পূজা আৰম্ভ হ'বই ন ন বছৰো লাষ্টৰ পৰা অ এইবাৰ অক্টোবৰত আছে নে ছেপ্তেম্বৰ
এইবাৰ অক্টোবৰত আছে চাগে অক্টোবৰত আছে অক্টোবৰত আছে অক্টোবৰত তোমাৰ বুত সোনকালেছিল উম এইবাৰ দেৰিকে হব যোৱা ওৰত চাগে
ছেপ্টেম্বৰ
ছেপটেম্বৰ ছেপ্তেম্বৰ নহয় নহয় অক্টোবৰতে হৈছিলে অক্টোবৰৰ আগফালে কি কয় মানে আগতীয়াকে হৈছিলে
অ অ আচ্ছা আচ্ছা এইবাৰ এইবাৰ বাৰু লাষ্টৰ ফালে চাগেে এক্চেলি কি জানা দ দুৰ্গা পুজাতো এনেো মানে অক্টোবৰৰ অ্ৰৰ পিছৰ ফালে লে হোৱাাতোৱে ভাল হয় কাৰণ কিয় তেতিয়া অলপ অলপ মানে বতৰো অলপ ঠাণ্ডা হয় ন মানুহ খিনিও মানে ভালকে মানে ফেষ্টভেল টো এনজয় কৰিব পাৰে আৰু মানে উ কি কয় এ এনেকে মানে গৰম হৈ থাকিলে ভাল নালাগে ন গৰম যদি বহুত গৰম পৰে মানে যদি
এ আচলতে কি জানা আচলতে কি হয় গৰমটো তোমাৰ পঢ়ে নপঢ়া নহয় আজিকালি তুমি চোৱা আজিকালি ইমান কি কয় মানে তোমাৰ ক'ব গ'লে গৰম হৈছে যে মানে ক'ব গ'লে মানুহ বিলাকে ওলাব কাৰণেও ভাবিব লাগে
তো হয় আৰু এনেকে যেতিয়া ফেষ্টিভেল হয় বা কিবা হয় তেতিয়া তোমাৰ মানে নি তাকে দিন বাাৰ দিন বাঢ়ি গৈ আছে সেইটোতো হয় আৰু কিন্তু ফেষ্টিেল চেষ্টভেল ইমান গৰম হ'লে দিগদাৰ হয় নে মানুহ খিনিৰ কষ্ট হয় লগতে কিবা এটা পিন্ধ গ'ল সেনেকে মানে এ মন বস্ত কিবা হেভি পিন্ধিব খোজে সেইটোও পিন্ধ নোৱাৰে ন গৰমৰ কাৰণে ক'ত পিন্ধিম বুলি ভাবি কিনে থৈ দিয়া যায় নিজৰ মন
মাৰা মানে নিচিনা হৈ যায় ন কিন্তু ফেষ্টিভেল বোৰততো হেপিনেচ বা হেৰি কাৰণে হয় ন এই গৰম চৰম হ'ব নালাগে আৰু মানে এটা ভাল বতৰ অ আনন্দ ফ সেই কাৰণে ভাল বতৰ হব লাগে বৰষুণ চৰষুণো দিব নালাগে বৰষুণ দিলেও একে বগা চোকা হয় আৰু অশান্তি হয় সেইকাৰণে মানে এটাাল য বতৰ হয় মানে আগতে যেনেকুৱা আছিলে আজিকালিটো গৰমত বহুতঢ়ি বাঢি গ
বাঢ়ি বাঢ়ি গৈছে আজিকালি দ দুৰ্গা পূজাত আহে গৰমতটো থাকেই তোমাৰ দিনৰ সময়ত থাকে আগতে নাছিলে সৰুতে আগতে ক'ব গ'লে দূৰ্গা পূজাত ঠাণ্ডা পৰে দৰ্গা পূজাালৈকে আমি গৰমৰ গৰম কাপোৰ মানে নিকিনোৱে মানে ক'ব গ'লে চবাৰ ঠাণ্ডা কাপোৰে কিনু দুৰ্গা পূজালৈকে ক'ব গলে সৰু থাকোতে লম্বা লম্বা গাপোৰ কিন্তু এতিয়া ক'ব গ'লে গৰমৰ কাৰণে তোমাৰ ক'ব গ'লে এতিয়া চব মানে হাফ চুটি চাৰ্ট বা কাপোৰত গৰমৰ কাপোৰ কিনা যায় আগতে কব গ'লে তেনেকুৱা নাছিলে কাৰণ এতিয়া গৰম বাঢ়ি বাঢ়ি আহিছে দিনত তোমাৰ যিটো গৰম হয় তোমাৰ ক'ব গলে দিনত পূজা কৰিব যাব কাৰণে মানে ক'ব গলে ৰ'দত মানে ঘামি জামি কাৰণে ঘৰত আহিব লাগে তাৰ পিছত
সেইটোয়ে এনেই দ দুৰ্গা পূজা বুলি কতে মনত পৰিল তোমালোকে দুৰ্গা পূজা পাতানে
আমাৰ হয় দুূৰ্গা পূজা কব গলে আমাৰ খুৰাহঁতত অ সটো পাতা যায় পাতা যায় কবলে আমি আমি থাকো আৰু উম আমাৰ আংকালতে কি কয় পাতে তাতে আমি যাওঁ চবে মানে ক'ব গ'লে এটা মানে কমিটিে পাতে ক'ব গ'লে সিহঁতে মানে আমি পূজা চূজাত
অ এনেই তোমালোকৰ যৰততো এনেই কৰে কৰে ন বহুত মানুহে ঘৰে ধৰে এতিয়া নৱৰাত্ৰিৰ যো ন দিনৰ ব্ৰত হয় মানে ধৰা তোমাৰ প্ৰথম দিনাখন অ এনে অ একো খাব মানে এনেকা এইটো বুলি নহয় নৰ্মেল যোনটো হয় সেনেকে এনে কিবা
অ' তেনেকে পালন কৰা যায় আমাৰ ঘৰত ক'ব গলে আমি মানে সেইটো সেইটো চ অ' ভাল হয় কিন্তু উম ভাল হয় ভাল হয় চববাৰে পালন কৰা নাযায় কোনোবা একবাৰ দুবাৰ পালন কৰা যায় আৰু মান
অ', এই নৱৰাত্ৰিটো মানিব লাগে বোলে বহুতে কয় মানে কয় মানে কি আৰু ভাল আডিয়া দুৰ্গা মা বা নটা ৰূপ ৰ দেৱী মাৰ যোনটো নটা ৰূপ হয় এইটো আচ্ছা আচ্ছা বাকী এনে বাৰু ষষ্ঠিৰ পৰা অ', এনেইতো বাৰু ষষ্ঠিৰ পৰাই তোমাৰ কি কয় মেইন
পূজা আৰম্ভ হয় লাহে লাহে ক'ব গ'লে এই পূজাৰ আগদিনা আগৰ পৰা যে ক'ব গ'লে একমাহ বা দুই তিনি সপ্তাহ আগৰ পৰা যে কি কয় এইবিলাক যে পেণ্ডেল বিলাক বনাব কিমান ধুনীয়া লাগে সৰুতে আগতে ক'ব গলে টিউচন বা ক'বাত স্কুললৈকে যাওঁতে বা গধূলি টিউচনৰ পৰা আহোতে ক'ব গলে সেইবিলাক বনাই থকা দেখা পাওঁ আৰু দুৰ্গা পূজা ক'ব গ'লে সৰু পৰাই এটা আনন্দৰ কি কয় উৎসৱ আছিলে আমাৰ কাৰণে চবৰ কাৰণে কাৰণ ক'ব গ'লে ঘুৰা ফুৰা যায় তাৰপিছত উম ইমান পুৰা কবলে
উম আৰু মানে কি ফেষ্টিভেল হল বুলি গলে এনেও মানে ফূৰ্তিটোৱে বেলেগ যোনটো মানে যাৰে নহওক- কিয় যিয়ে ফেষ্টিভেল ন কিয় ফেষ্টিভেলৰ যোনটো আনন্দ সেইটো বেলেগে আনন্দ মানে মনত এটা ফূৰ্তি বা কিবা
উম ঘুৰিব ফুৰিব পাৰি ৰাতি ঘূৰিব পাৰি তাৰপিছত তোমাৰ ক'ব গ'লে খাই লৈ কেনে আহোঁ ৰাতি দিয়ে তাৰ পিছত আকৌ তাৰ পিছত টোপনি- চোপনি মাৰি কেনে আকৌ নেক্সট দিনা দিনত পূজা কৰি কেনে তাৰ পিছত আকৌ গধূলিলৈকে আকৌ এবাৰ শুই কিনে তাৰ পিছ গধূলিলৈকে ওলাই যাওঁ যোৱা যায় সাতটা বা টাউনত তাৰ পিছত আকৌ ৰাতিলৈকে ঘূৰি- ফুৰি কেনে তেনেকে তাৰ পিছত সৰু থাকোতে ক'ব গ'লে লাইট বিলাক চাই বা ক'ব গ'লে, এইবিলাক বনাই দূৰ্গা পুজাত বহুত কিবা-কিবি, কিবি বনাই ন, তোমাৰ সেইবিলাক চাই বহুত ভাল লাগে আৰু, জাগাই জাগাই যোৱা যায়। উম, জেলেপি খোৱা যায় জাগাই-জাগাই যোৱা যায় তোমাৰ ক'ব গ'লে, পূজা মণ্ডপ চোৱা যায়। কিমান ধুনীয়াকে সজাই মে
হয় যায় অ', তাকে। আৰু বাকী এনে কাপোৰ চাপোৰ কিনা নাই দূৰ্গা পূজা বুলি কাপোৰ বা যিয়ে নহওক বিহু দুৰ্গা পূজা য'তেই নহওঁক। কাপোৰ-চাপোৰ কিনা হয়নে নহয়?
কিনা হয় ক'ব গ'লে। কিনাতো কব গ'লে হয়য়ে, এইবাৰ চাই লওঁ আগতে পূজা লৈকে চাই লওঁ। কাৰণ ক'ব গ'লে অ' দিন আছে, এইটো ক'ব গ'লে কেইদিন বেছি দিন নাই। আৰু আজিকালি দিন বিলাকো কেনেকুৱা হৈছে তুমি আহা সোনকালে গৈছে। গুচি যায়। তুমি গমে নাপাবা আজি জি আমি কথা পাতি আছোঁ, তাৰ পিছত পৰহিলৈকে কি ঠিক দুৰ্গা পূজাই আহি যায়। তেনেকুৱা হৈছে আজি কালি, ইমানে মানে কব গ'লে দিন বিলাক মানে
সোনকালে গৈছে, আজিকালি মানে কিবা দিন ৰাতি কেতিয়া দিন হয়, কেতিয়া ৰাতি হয়, গমেই নোপোৱা হৈছে আৰু ঘৰত থাকিলে বেছিকে গমেই নাপায়। মই টো গমেই নাপাও জানা কোনটো তাৰিখ চলি আছে, কেতিয়াবা মই সুধিব লগা হয় যে কি তাৰিখ হয়? এ, ঘৰত থাকিলে সেইটোওঁ গ'ম নোপোৱা যায় যে, কি তাৰিখ? চলি আছে ক'ব গ'লে সেয়াই আৰু মানে তেতিয়া তুমি যদি ঘৰ এখনত সোমাই থাকা ন'। বাহিৰৰ অ'। পৃথিৱীখনত কি হৈ আছে তুমি গমেই নোপোৱা, গম নাপায় অ'। আৰু আজিকালি ফোন টো থকাৰ পৰা হাতত আৰু হেৰি হৈছে যে ফোনে চাই থকা যায় দিনটো যদি অকলে থাকে
চাই থখা যায় সেইটো হয় হয় হয় হ আৰু আৰু এটা কথা যে মানে দ দুৰ্গা পুজা কি কব গ'লে এটা মানে ফটোতে যোনটো আনন্দ ফূ্তি আছিল সেইটো এতিয়া মানে অলপমান হয় হলেও কমিছে
কমিছে স নাই ডাঙৰ হোৱাৰ লগে লগে কমিও যায় দেচোন সৰুতে যোনটো এটা মানে সৰুতে প্ৰেচাৰ নাছিলে বা তোমাৰ হেৰি নাছিলে একো নাছিলে লাইফৰ ল টেনশচন নাছিলে বা আমাৰ মা দেউতাহঁতে সেইবোৰ মানে যি আছে সেইবোৰ চাইছিলে ত আমিতো গমেই নাপাইছিলো আমি মানে আৰু ফেষ্টিভেল হয় অ বস্তু কিনিলো খেলা কিনিলো খাব অ যাব লাগে ফুৰিব লাগে সেয়াই জানি ছিলো ন কিন্তু এতিয়া ডাঙৰ হোৱাৰ লগে লগে কি হ'ল আমাৰোতোো কিবা নহয় কা কাম থাকে বা কিবা টেনশন থাকে বা পূজাৰ পিছত এইটো কাম কৰিব লাগিব সেইটো কাম সেইটো মাথাত অলপ হললেতো থাকে ন সেই কাৰণে মানে কমি গৈছে
কমি গৈছে আৰু ক'ব গ'লে হা ক'ব গ'লে আমাৰ নীতি নিয়ম বিলাকো আগতে কটা বদলি গৈছে কাৰণ তোমাৰ টাইমৰ লগত চব বদলি গৈছে মানে ক
বদলিছে আৰু এইটোতো বদলিবই বাৰু যিমান তুমি ডাঙৰ হবা সিমান মানে বদলাটোতো বাৰু আৰু এইটো স্বাভাৱিক হয়।
উম উম উম দুৰ্গা পূজা মানে ক'ব গ'লে সৰুৰ পৰাই মোক বহুত ভাল লাগিছিলে। সনেকুৱা অ বহুত ভাল লাগিছিলে কাৰণ বস্তু গাই কিবানা। কিনা যায় ক'ব গ'লে আৰু ল'ৰাবিলাকে লাইক বন্দুক কিনা যায়। এইটো বন্ধুক কিনো তাৰ পিছত আগতে সৰুতে। সৰুতে ক'ব গ'লে মানে কাপোৰতকে মানে বন্দুক জোৰে লাগে বন্দুকটোৱে লাগিছিলে আৰু কৰোতে প্ৰথমতে ক'ব গলে এই দুৰ্গ
হেল্ল হেল্ল, হেল্ল,
দোকান পোহাৰ বিলাক দেখা যায়তো কব গলে। সনেকুৱা দোকান পোহৰ বিলাক। শুনিছো শুনা পাই আছ মই দোকান পোহৰ বিলাক দেখা পোৱা যায় ক'ব গলে ভাল লাগে আৰু আনন্দবোৰ। ফূতি লাগে সেই দোকান পোহৰ বিলাক চাই কিনে মানে উজ্জ্বল হৈ থাকেটো।
উজ্জ্বলতাৰক আৰু লাই চাই আৰু তোমাৰ নহয় এনেও এখন মানে এটা জেগা যেতিয়া। এনেকা যি কোনো ফেষ্টিভেল হয় বা তুমাৰলোকৰ দুৰ্গা পুজা বুলি নকয় দিৱালী দিয়াচোন। মানুহবোৰে যেতিয়া চাকি তাকি জ্বলাই বা লাইট লগাই ঘৰত এ সেইটো এইটো বেছিয়ে, মানে মানে এটা উজ্জ্বলতা অ।
পোহৰ কৰি তলে ন সেইকাৰণে ভাল লাগে উজ্জ্বলে তাত। তাত থকা যায় ক'ব গ'লে একো মানে বেয়া ভাৱ বিহিনি নথাকে।
উম অকল মানে দিৱালী দুৰ্গা পুজা চব ফেষ্টিভলে তুমি যিয়ে নুৱা কিয়। ইে হ ক্ৰিছমছ। হওক বিহুৱে হওক মানে এটা বেলেগে ঘৰখননত ফুৰৰ্তি আনন্দ মানুহ আহে ঘৰত মিঠাই চিঠা লৈ। বা আলহী আহে বা ঘৰৰ পৰিয়ালৰ মানুহ আহে বা অ তোমাৰ।
ক'ৰবাত গ'লা দুৰ্গা পূজাত কব কবাত ফুব গলা ফুৰিব যাওঁতে তুমি লগৰ বিলাকৰ লগ। কৰিলা লগ কৰাও হ'ল চবৰে খবৰ খা। কাটি লোৱা হ'ল একেলগে কৰ'বাত যোৱা হ'ল তেনেকুৱা হয় আৰু বস্তুবিলাক তাৰো কাৰণে। কাৰো সময় নাই আজি।
নাই ন সেই যেতিয়া যিকিদিনত তোমাৰ কিবা উৎসৱ বা কিবা থাকে তেতিয়ো তো বন্ধ বা কিবা কিবি পায় ন মানুহ বোৰে বন্ধ পায় তেতিয়া আৰু সেই বন্ধত মানহ। ৰে কিছুমানে ধৰাচোন এতিয়া বাহিৰত ফুৰিবলৈও যায়। নিজৰ পৰিয়ালৰ লগত অলপ দিন ব টাইম স্পেড কৰি আহো বা সময় অলপ। সেইটোৱে আৰু সেই ফেষ্টিভেলৰ নামত। তে যি আজিকালি অলপ মানে হাঁহি ফূৰ্তি আৰু মানুহ চানুহ লগ পোৱা হয় বাকীে এনেইতো গোটেই।
বাকীতো একো নহয় সেইটোয়ে আৰু ক'ব গলে চব মানে ক'ব গ'লে চবকে লগ পোৱা যায় লগ। পাই কেনে তাৰপিছত তোমাৰ এসাঁজ বা দুসাঁজ। খোৱা যায় দেন ঘুৰা ফুৰা যায় তেনেকে আৰু সেইটোয়ে আৰু বছৰৰ মূৰত একদিন আৰু সেই। তেনেকে লগ লগাই আৰু বস্তু বিলাক দিয়া ঠিক আছে দিয়া তেতিয়া।